হেল্ল' অ শুনিছানে? অ' শুনি শুনিছানে? অ 'শুনিছো শুনিছো। অ কৰিছা? এই আছিলো দিয়া এনেই মই অকণমান পিছপিনে গলো পাকঘৰত মানে মায়ে ভাত বনাই আছিলে যে।
অহ
অ, তাকে এনে চাই আহিলো। তুমি কি কৰিছা? ময়ো এনে আছো দিয়া কি নো কৰিম আৰু, উম উম, সন্ধিয়া সময়খিনি একো কৰিব নাথাকে মই বোলো বহুত দিন তোমাৰ লগত কথা পাতা নাই অ, অ, তাক লৈ খবৰ লওঁ, উম।
আহ আজি মই বাৰু এটা বিশেষ কথাহে তোমাৰ লগত পাতিবলৈ ফোন কৰিছিলো।
কোৱাচোন বাৰু? এ এতিয়া তুমি আৰু বিয়া বাৰু হোৱা মানুহ তোমাৰ অকমান চাগে বেছিকে ইয়াৰ ওপৰত মানে নলেজ আছে। কাপোৰৰ বিষয়ে সুধিব লাগি চিলেও, অ কাপোৰ, তোমাক কেনেকুৱা ধৰণৰ মানে
হা?
কেনেকুৱা ধৰণৰ কাপোৰ মানে বোৱা কাপোৰে নে কিনা, মোৰ বাৰু চখ আছে বোৱা কাপোৰতো আছ
মুগা চুগাটো আছে কিন্তু বহুত দাম হৈ যায় বাৰু, এ এনেই তোমাৰ অৰিজিনেল যদি মো গাৰ ৰিহাটো লব বিচাৰো একদম অৰিজিনেলটো তেতিয়া বাৰু কিমান মান দাম হ'ব?
মই তোমাৰ যেতিয়া ল'বলে গৈছিলো মই মানে দামটো শুনিয়ে নিকিনিলো। একে তোমাৰ অৰিজিনেলখন তেতিয়া ন হেজাৰ কৈছিলে, আজিৰ পৰা কিমান ব চৰ? এ এবছৰ হৈছে।
বা অৰি
ন হাজাৰ অ, মোক দেখুৱাই দিছে মানে তোমাৰ এনেকুৱা তিনিখন মান দেখুৱাইছে তোমাৰ মানে এক হেৰি একৈছশ টকা মানৰ পৰা আছে হে এখন মানে তোমাৰ এই যে বিহু নাচনি নাচে ন এনে নাচ চিব কাৰণে সেইখন অৰিজিনেল নহয় বাৰু সেইখন দেখুৱাইছে তাচ তাতে তোমাৰ আৰু এখন দেখুৱাইছে সেইখন তোমাৰ ছহেজাৰ মান হ'ব সেইখনো মানে একে অৰিজিনেলখন নহয়। আৰু তোমাৰ একে অৰিজিনেলখন ন হেজাৰ। মোক যিখন দেখুৱাইছে সেইখন মানে তোমাৰ চুওঁতেও অকমান বেলেগ লাগিছে। মানে এইবাৰ হেৰি অ একদম অ তেওঁলোকে মানে একে অ এ শালত বৈ মানে তোমাৰ লৈহে আহিছে দৈ দি তুমি মানে হেৰি হৈ তুমি এনেকা অৰিজিনেল ৰিহা তুমি বব দিব পাৰা কিন্তু বব দিলে মান নে আজিকালি মানে সূতাটো পাবলৈ দিগদাৰ ন শুৱালকুছি পিনে পায়াব চাগে।
অ।
সূতাটো যদি তুমি নিজে আনি দিব পাৰা
উম।
কিবা সোতা তেতিয়া মানে তোমাৰ বোৱনীৰ দামটোহে ল'ব। মই মানে সুধিছিলো আমাৰ তাৰমানে বৌ এগৰাকীয়ে মানে বয় কাপোৰ
অ।
সোধোতে মানে সেই বৌগৰাকীয়ে ক'লে যে আনি দিলে তেওঁ বৈ দিব পাৰিব।
মোৰ একদম বহুত মানে মন আছিলে এখন মানে অৰিজিনেল ৰিহাত টো ল'বৰ কাৰণে।
অ অ, সেয়েহে, আৰু এইবিলাক আমাৰ অসমীয়া মানুহ চিন, চিন সেইটোয়ে তোমাৰ এতিয়া এ চোৱা ন হেজাৰ বুলি কৈছে তোমাৰ আৰু দুবছৰ পিছত আৰু দাম বাঢ়ি যাবা ন তেতিয়া আৰু পাবলৈও নাইকিয়া হৈছে আজিকালি তোমাৰ অ পলু নোপোহা হৈ গৈছে মানুহে।
অ'।
অ'।
মোৰ বহুত মন আছিলে জানে এটলিষ্ট অসমীয়া মানুহ হিচাপে এটা চিন লাগে মানে।
চিন চিন অ আৰু সেইখন মানে তোমাৰ থাক লে নিজকে বৰ মানে একে মানে ভাল লাগে অসমীয়া বুলি নিজকে অকন গৌৰৱ অনুভৱ হয় কিন্তু মইহে ল'ব নোৱাৰিলো। বহুত মিক্স ওলাইছে এইবোৰ ভাল নালাগে, ভাল নালাগে।
আমাৰ মাৰ এযে
আমাৰ মাৰ এযোৰ আছিলে জানানে বিয়াত দিয়া, অ' অ'। আৰু মোৰ এতিয়া যোন কেইটা আছে সেইকেইটাৰ মাজত বহুত পাৰ্থক্য, উম'।
তেতিয়া ভাবা তেতিয়া আমাৰ মাহতৰ আজিৰ পৰা
অ' আজিৰ পৰা চৌবিশ পঁচিশ বছৰৰ আগতে মানুহে দিবও পাৰিছিলে কাৰণ ইমান দাম নাছিলে। এতিয়া এযোৰ বিয়া এখনত এযোৰ উম'
পোৱা যায়। অ' অ' এতিয়া যদি তুমি অৰি জিনেল এযোৰ দিবলৈ বুলিও ভাবা ন অসম্ভৱ কথা তুমি বাকী কেযোৰ কাপোৰ মানে বাদ দিব লাগিব বাদ দিব লাগিব অ যদি এখন ৰিহা য'ত ফুল চুলো নাথাকে হয়নে নাথাকে উকা ৰিহা অকল চাইড টো হে পটিটো কালাৰ বেলেগ হয় তাকো ৰংটো তাতে যদি ন হাজাৰ টকা তাত যদি ফুল বাচে বাচে তেতিয়া আৰু হ'ব তেতিয়াহলে আৰু কিমান যাবগৈ ঠিক নাই সেইটোৱেই। মই তোমাৰ সেইকাৰণে ৰিহা বুলি মানে তোমাৰ এনেই ঘৰত ল'ব পৰা ৰিহা এখন বিয়াই আনিছোঁ।
অ'
অ' সেইখন মানে তোমাৰ সেই কেতিয়াবা বোলে অকমান বিহু বুলি ওলাই গৈছো মুগা মেখেলা লগতে ৰিহাখনো লৈ যাও কিন্তু মানে তেনেকে সেখন ল'ব পৰা নাই আৰু
সেইখনত
সেইখনত কিমান মান? পৰিলে সেইখন মই তোমাৰ সুতা নিজে মানে সুতা কিনোতে মই পইচাটো দি দিছো। আৰু তেওঁ খালি বোৱনী দামটোহে লৈছে কেতিয়াবা মানে তেওঁলোকে আধিভাগ কৰে। আধি বুলি কলে মানে তেওঁলোকে যদি দুখন বয়। মানে সূতাটো মই দিব লাগিব দুখন বলে এখন তেওঁ ল'ব এখন মই ললো। কিন্তু তেওঁ বোৱনী দামটো তেতিয়া নলয় যদি বোলে নহয় মই সূতা দিম। আপুনি খালি বোৱনী দামটো ল'ব তেতিয়া তেওঁ আধি ভাগটো নকৰে। অ' সেনেকুৱাও কৰিব পাৰে নেকি উম' তেনেকুৱাও পাৰে মই সেনেকে দিছো গামোচা দিছো। লাভ কোনটোত হয় লাভটো তোমাৰ সেই নিজে সুতা কিনি দিয়াতোত লাভ থাকে। কাৰন যে তুমি এতিয়া আধি ভাগ হয় নে নহয় নহয় আধি দিয়াতো তোমাৰ এতিয়া তুমি যেনিবা এযোৰ কাপোৰ ববলৈ দিলা। কাপোৰযোৰ যেনিবা তোমাৰ পাঁচশ ললে সূতা খিনিত অকল সূতা খিনিত। যে তুমি দুভাগ সূতা কিনিলা বোলে দুহে পিচত এহেজাৰ টকা এহেজাৰ অ' তেতিয়া মানে তোমাৰ এনেকুৱা লাগে যে এই এহেজাৰ টকা যে দিলো। সেই পাঁচশ টকাতো মাৰ সেইযোৰো মইয়ে পাই গলো হয় ন? অ তাতকে তুমি বোলে দিয়ক আপুনি দুযোৰ মোক- বৈ দিয়ক, মই আপোনাক খালি বোৱনী দামটো দি দিম। বোৱনী দামটো তেওঁ- ফুলটো যিমান তুলিব দামটো তেওঁ সিমান ল'ব। অ সেইটোৰ ওপৰত মানে হেৰি- কৰিব। ফুলটো কম হলে দামটো কম লব। ফুলটো বেছি হলে। অঁ কাৰণ ফুল তেওঁ নিজে তুলে ন। চানি- প্লেন কৰি। আগতে আমাৰ মায়ে বেলেগ বাৰু বোৱা নাছিলে তেনেকে- এ ঘৰত পিন্ধিবলে চাদৰ গামোচা এইবোৰ বৈইছিলে। তাৰ পিছত নতুন ঘৰটোত অহাৰ পিছত তাঁতশাল খন ভাঙি দিয়া যি হ'ল,
পাতা নহল।
আৰু পাতা নহলে আৰু। অ আজিকালি তোমাৰ তাঁতৰ শালে দেখিবলৈ নাইকিয়া হৈ গৈছে।
অঁ
গাঁৱতে তোমাৰ সেই এঘৰ বা দুঘৰ তিনি ঘৰ আছে। এ আগতে আমাৰ- উম আগতে আমাৰ মায়ে বয় উম মোৰ খুৰীয়ে বয়। অ তাৰ পিছত মোৰ বৰ মাই বয়, তাৰ পিছত মামাহঁতৰ ঘৰত আইতাই- বয়। আমাৰ চাগে ধুনুহতে মানে মোৰ সৰু ভন্টি কেইজনী তাঁতশাল দেখি- দেখিয়ে নাপালে। সেইটোৱে এতিয়াই তোমাৰ নেদেখা হৈছে আৰু তুমি দুবছৰ পিছত ভাবাচোন।
উম।
অ
এই মই-
এই মই উ মানে বোলো সুধো তুমি জানা নেকি? অ', মই মানে সেই তেনেকৈ বৈছোঁ, সেইকাৰণে কিবা- তুমি চাবা যদি ক'ব পাৰা, তুমি সূতা আনি দিব পাৰা। অ', মই চাম বাৰু। তেতিয়া মই বৈ দিব।
অ, অ,
তেওঁ যদি নিজে মানে আনি কৰি বৈ দিয়ে, তেতিয়াহ'লে চাগে- নিজে বৈ দিলে নহয়, তাতকে চাগে অকণমান বেছিও ল'ব পাৰে। অ, কাইতে এবছৰ হৈ গল। পাটৰ কাপোৰ নবয় নেকি? নাই, নাই, নাই তেনেকুৱা বোৱা নাই। বাৰু, অ মানে সেই মে ৰিহা বৈছে। অ, আগতেও বছে, সূতা পালে বৈ দিয়ে আৰু। বোৰ দাম কেনেকুৱা চলি আছে এতিয়া? এতিয়াতো তোমাৰ পিয়'ৰ পাতবিলাক যে তোমাৰ আজ আজিকালিতো চব মিক্স পাত পোৱা যায় ন। আজিকালি পিয়'ৰ নাইকিয়াই হৈ থাকিলে। অ তোমাৰ আজিকালি- মানুহে বিয়াতো আজিকালি মানে পাতৰ নিপিন্ধে। মিক্স পাত বিলাকে- পিন্ধে। পলি পাট মিক্স পাত আজিকালি কিমান ওলাইছে।
উম
বিয়াতো তোমাৰ এই পাটৰ বুলি এই মেনচেট জোৰে লোৱা হ'ল।
অ' এতিয়া তোমালোকৰ চাগে মাহঁতৰ দিনৰ পাটৰ কাপোৰো চাগে আছে। আমাৰ মা দিনৰ পাটৰ কাপোৰ বোৰ বা ইমান ছফ্ট। আজিকালি পাটৰ কাপোৰযোৰ তুমি চুই চালে অ' মা গৰমত- কেনেকে পিন্ধিম অনকা লগে। আগৰবোৰ- একদম বহুত কোমল মানে কাপোৰযোৰ চুই চালে এনেকুৱা লাগে গৰমত চোন একো একোৱে নালাগিব।
একোৱে নালাগিব। অঁ একোৱেই নালাগে তুমি দিনটো পিন্ধি থাকিব পাৰিবা। কিন্তু- এতিয়া নোৱাৰা। অ' এতিয়া কিবা কাপোৰবোৰ- অ তোমাৰ কাপোৰযোৰ পিন্ধিলে কিবা এনেকুৱা শব্দ এটা ওলাই, খোজ কাঢ়িলেও খৰক খৰক শব্দ ভাল নালাগে কিবা, অহ। এইটোৱে মোক মানে সেই তেনেকুৱা এটা পাটৰ কাপোৰ লাগিছিলে, উম উম।
মাৰ কাপোৰবোৰ ইমান ধুনীয়া হৈ আছে।
মোৰ তোলনি বিয়াত দি পা দিয়া পাটৰ কাপোৰযোৰ ইমান দাম দি দিলে নে, অ। কিন্তু গুণা আজিকালি গুনা বচা হল, অ আজিকালি সব গুণা।
অ' সেই গুণা
অ সেই গুণাত চিঙি গ'ল। অ' আৰু সেই এবাৰ মানে তোমাৰ অকনমান ছিঙি যোৱাৰ পিছত যেতিয়া সোতাটো ওলাই যায় তাৰ পিছ পিছত মানে তোমাৰ গোটেই ওলাই যায়গৈ। অ' মোৰো সেনেকুৱাই হল এডাল সুতা ওলাই গৈছিলে, উম, ওলাই মোৰ ভৰি মানে আঠ আৰু আঙুলিটোত সোমাই গ'ল। অ তাৰ পিছত মই ভাবিছোঁ কি এডাল সূতা কি বা পৰা ওলাইছে মই নাচোৱাকে চিঙি দিলোঁ, উম উম, তাৰপিছত অলপ পিছত সূতা ওলায়ে থাকে ওলা অ হেত, তুমি চিঙি দি পেলাই মানে ভুল কৰিলা। তুমি যদি এনেই মোহাৰি পেলাই থৈ দিলা হয় তেতিয়া ওলাই নগল হয়, তুমি সেই চিঙি দিয়া কাৰনে মানে গোটেই অ পিছত চাওঁতে দেখিছোঁ গোটেই তলখন এৰি গ'ল। উম আৰু তেনেকুৱা তোমাৰ পিন্ধিবলৈও বেয়া লাগে ন? অ, তাৰপিছত এই সেইদিনাখনৰ পৰা গডৰেছতে সোমাই আছে আৰু উম। মানে সেইকাৰণে তোমাৰ এই পাটৰ কাপোৰ কিনিব নালাগে, কম দামী বা এনেকুৱা বেলেগ কাপোৰ বা এই পাটৰ কাপোৰৰ দামটো তুমি দুযোৰ পাই যাবা। অ এতিয়া সেই হেৰি বিয়া বুলি এযোৰ কাপোৰ ললো, অ অ। সেই মাত্ৰ কিমান লৈছে জানা নে নাই? যে মিক্স পাত দে খিলে মানে তুমি বহুত ষ্টেণ্ডাৰ্ড লাগে কিন্তু দামটো মাত্ৰ চাৰে সাতশ লৈছে। অ, তেনেকুৱাই ল'ব লাগে।
ক'ত ভাবা, সেইটো কাৰনেটো আজিকালি অৰিজিনেল নাপায় ন' ক'ত হাজাৰ আৰু ক'ত শ?
শ, সেইটোৱেটো।
উম, মই সেইকাৰণে বোলো সুধো মোৰ ইমান মন গৈ আছিলে।
চাবা কেতিয়াবা এ আমাৰ এই নগাঁওতো পাই বুজিছা? নগাঁৱলৈ আহিলে চাবাচোন। পাই-পাই নগাৱঁত তোমাৰ এই বৰ্ণালী বুলি এখন আছে ডাঙৰ দোকান। পোৰৰ বজাৰ কৰিবলৈ যোৱা নহয়, নগাঁওত তোমাৰ এই বৰ বজাৰত চাবা, বৰ বজাৰ তোমাৰ বৰ্ণালী বুলি এখন ডাঙৰ ষ্ট'ৰ আছে। অ', মানে কি হেৰি মানে নগ নগাঁওলে আমাৰ ইয়াতে পায় ন' কাপোৰ-চাপোৰ, ত নগাঁওলৈ যোৱা নহয় মানে আৰু মই চিনিও নাপাও। অ, আহিবা কেতিয়াবা মই লই যাম, কিনিবলগীয়া হ'লে তোমাক লগ লম দিয়া। অ ঠিক আছে মই লৈ যাম দিয়া, যাওঁ দুইজনি, উম উম, মানে মই সেইখনৰ পৰা আনি থাকো ন', মই মানে সেইখনৰ পৰা আনি থাকো।
অ।
অ।
হ'ব।
হ'ব কেতিয়াবা যাম দিয়া। অ, দিয়া ঠিক আছে। আৰু হেৰি মই যদি মুগাৰ যদি খবৰটো পাও সূতাটো অ তুমি জনাবা তেতিয়াহলে মই দি দিম আৰু যদি তুমিও গম পোৱা যে যোনে বয় বুলি কৈছা অ, দে যদি সূতা পাইছে বুলি গম পোৱা মোক জনাবা অ, ঠিক আছে জনাম দিয়া অ হব দিয়া। উম।
উম